কি কৰি আছ?
হেল্ল' শুনিছনে? অ কি কৰি আছ?
এইয়া আছো বহুত গৰমো বাহিৰলৈ ওলাই আহিছো অকমান। মই বোলো তোলৈকে ফোন এটা কৰো, তই তো ফোন চোন নকৰয়ে।
নাই মই এইকেইদিন মানে টাইম পোৱা নাই ব্ৰইলাৰ ফাৰ্মত মানে পোৱালি ভৰাই দিলো যে। অ তাতে লাগি থাকিবলগীয়া হৈছে যে সেইকাৰণে বোল টাইম চাইম পোৱা নাই এইকেইদিন ফোন চোন সেইটো কাৰণে কৰাই মেলাই হোৱাই নাই মানে
তাকে মই বোলো মই ফুন এটা কৰো আৰু উবজাচি
উম উম। বাকী খৱ খাতি ভাল ভাল তোৰ।
অ আছো আৰু ভালে বেয়া মাজতে।
বাকী ঘৰত ভাল।
উম ভালেই তহঁতৰ।
উম উ ভাল ভাল বাকী ভাত পানী কিহে খালি।
আজি ভাত খোৱা নাই গৰমটোলে চাই ৰুটি খালো।
অহ।
তাৰপৰাতোৰ লগত মাংস আছিলে। মানে মাংস অকমান গ্ৰেভি চিষ্টেমত বনোৱা হ'ল আৰু।
অঁ অঁ বাকী আজি উম। খানাটো চেমেই দেখোনো আমাৰো।
অঁহ।
বাকী মই বাঁও ঘৰত নহয় মানে মোৰ লগৰ এটা ঘৰত খাইছো ৰুটি তাৰ পৰা দালি আকৌ মাংস। অঁ তেনেকে আছিলে।
উম হম সেইদিনা খন আমাৰ ঘৰত অহা লগৰটো নি।
অঁ অঁ সেহঁতক ঘৰত তহঁৰকত ঘৰত যে গৈ। মোৰ লগত সেতৰ ঘৰত। উম ভাল ভাল খোলা মন।
তাকে আকৌ এবাৰ আহিলে লৈ আহিবি তাক।
উ বাকী তহঁতৰ ফালে যাম বুলি ভাবিয়ে আছো মই এইকেইদিনতে।
আহিবি আহিবি মই ভাবিছোঁ খবৰ খাতিওঁ নাই।
দহ চাইডে মানে মাথাউৰি চাথউৰি চাইডে ওলাই যাম তাৰপা লগতে এই বৰলা পুখুৰীনে কি পুখুৰী। চামগে।
উম।
ভিন লগত লৈ পেলাই মানে।
বাকী ৰকচোন আমি যে সেইদিনাখনত পাতিছিলো যে আমি ফুৰিব যাম কোনোবা চাইডে।
অঁহ অঁ।
সেইটো ভাব সেইটো বিষয়ে কি ভাবিলি।
সেইটো বিষয়ে মই মোৰ সেই লগৰ যোনটো নিছিলো যে ত তাক। তাকতি মানে মই পাতিলো সিওঁ ক'লে বোলে হে সিহঁতকো সিহঁতকো মানে ব্ৰইলাৰ ফাৰ্ম আছেতো। সেইডোখৰ পোৱালি পৰিছেহে আজি চাৰিদিন নে পাঁচদিন হৈছে মানে সিও। ক'লে বোলে আৰু দুদিনমান ৰৈ দে পোৱালিটো অকনমান ডাঙৰ হৈ লওঁক তেতিয়া ঘৰৰ মানুহে চাই থাকিব পাৰিব। আমি তেতিয়া ওলাই দিম আৰু। সেই ঘৰতো সুধিলে বাৰু উম ঘৰতো।
তাকে কোনটো চাইডে যোৱা কথা সিদ্ধান্ত কৰিলি মাজুলী নে শিৱসাগৰ।
আমি মাজুলীয়ে যাম নেকি নহ'লে শিৱসাগৰ। মানে আমি গোটেইকেইখন লগতে গুচি যাওঁ নি বাৰু মা মানে তিনিদিনমান লৈ ন। মাজুলী গৈ পিনি শিৱসাগৰ হৈ আকৌ গুৱাহাটী হৈ পেলাই ঘূৰি আহিমগৈ।
উম তেতিয়া দুই তিন দিনটো লাগিব আমাক।
অঁ মাজুলীত বাৰু থকাটো টেনচন ল'ব নালাগে মানে খুৰা ঘৰ আছে আমাৰ।
উম।
উম তাতে থাকি মেলি থাকিব পাৰিম ভাতো খাব পাৰিম উ লগ সত্ৰ সত্ৰ চাই পেলাই পিছনাখনে খালি আমি ওলাই। দিব লাগিব তাৰপ পৰা।
কেই তাকে তইতো ভালদৰে চিনি পাৱ ন মাজুলী।
তে চিনি পা বাৰ অঁ মানে গৈ থকা যে।
তাকে তোৰ ওপৰতে শেষ আশা আৰু তোৰ লগতে যাম মাজুলী ভালদৰে দে। খাই মেলি আনিবি এনেই শুনিছো হে মাজুলী যে সত্ৰ নগৰী। আৰু তাত বোলে মুখা শিল্প মুখা শিল্প আৰু কিবা তুলসী। তুলসী গছৰ হেৰি আছে বুলি।
অঁ অঁ সেয়া এই এই আউনীআটী সত্ৰত আছে এই তুলসী গছ ওচৰৰ মানে মানে খুটা এটা আছে ডাঙৰ একবাৰে পুৰণি দিনিয়া তাৰ তাপা আকৌ হাতী দাঁতৰ লাখুটি আছে তাপা আকৌ অসমীয়া মানুহে তৈয়াৰী মানে তোৰ বন্দুক আছে। ৰজাদিনীয়া তলৰ চকী আছে মানে ৰজাৰ যোনখন চকী বহে আগত সেইখন আছে তাৰ পৰা একেবাৰে পুৰণি দিনীয়া তাঁতৰ শাল আছে তেনেকুৱা মানে।
তাকে তাকে উম ভাল লাগিব। আৰু হেৰি নহয় মিউলি গেমাৰত সোমালে টিকেট-চিকট কিবা কটাৰ ব্যৱস্থা আছে নেকি?
উম, এ আগতে বিছ টকা নে ত্ৰিছ টকা আছিলে। এতিয়া দামটো বাঢ়িবও পাৰে ঠিক নাই। মানে
উম, নাই সেইটো বাৰু ঠিকেই কৰিছে, মানে সেইটো লাগে। তেতিয়া এই বস্তুবিলাক আকৌ সযনে সযতনে যেতিয়া থব মানে থবলৈ অলপ সুবিধা হ'ব। তাতোতো মেইনটেনেন্ঞ্চ কৰোতেনে পইচা অলপ লাগে ন?
উম, লাগে।
উম, সেইটো ঠিকেই কৰিছে বাৰু। তাৰ পৰা আমি সেই চাইডদি গৈ যোৰহাট হৈ আমি বগীবিল দলং হৈ পেলাই চিৱসাগৰ গুচি যাব পাৰিম ন?
শিৱসাগৰত গৈ পিনি আমি শিৱদৌল, জয়দৌল এইবিলাক ধুনীয়াকৈ চাই পিনি তাৰ পৰা একে বাৰে গুৱাহাটী ওলাম গে। উম। বিলাক ধুনীয়াকে চাব মেলিব পাৰিম আও। মই শিৱসাগৰ যোৱা নাই বাৰু দেই।
হুম।
উ বাকী গুৱাহাটীতে গলো এবাৰেই গৈছো।
উম।
উম।
বাকী তোৰ লগৰতোতো গাড়ী আছেই ন?
আছে, আছে। তাৰ আছে, অ।
উম তেতিয়া কাম এটা কৰিম। আমি সকলোৱে তেলটো মিলাই পেলাই ভৰাই লম আৰু মাজুলীত যদি তই থকা মেলা সুবিধাটো লৈ ল খুৰা ঘৰত। তেতিয়া আমি ধুনীয়াকে এইফালেদি গৈ মানে আমাৰ তিনিদিন মান সময় লাগিব। আমি ধুনীয়াকে চাই চিতি ঘূৰি আহিব পাৰিম আৰু। আৰু বাজেটতো মিলি যাব ধুনীয়াকে।
উম, উম তাকে।
আৰু তেতিয়া কাম এটা কৰিবি
উম।
তো দুজনক কৈছো বুলি কৈছ।
নাই, নাই। মই সেই মোৰ লগৰ জোনটো যে তহঁতৰ ঘৰলে যে নিছিলো
আহ অ।
তাকহে কৈ থোৱা আছে। বাকী আৰু কাকো নাই। তই আৰু তই আৰু দুজনমান মেনেজ কৰ। তেতিয়া আমাৰ দুটা আৰু তয়সতি তিনটা হ'ল আৰু দুটা কৰিলে পাঁচটা পাঁচটাই গুচি যাম।
অ ঠিক আছে বাৰু তেতিয়া। মই, মই এজনক কৈ থৈছো বাৰু বৰ্তমান।
অ আৰু এজনক কৈ দে মানে।
তেতিয়া মই আৰু এজনক ক'ম, তেতিয়া আমি পাঁচটা হৈ যাম। তেতিয়া জোখত হ'ব আৰু ন প্ৰাইভেট গাড়ীখনত পাঁচটাই ঠিক আছে আৰু
উম, উম মানে বেছি গ'লেও বেয়া হ'ব। আকৌ ক'ৰবাত যদি পুলিচে ধৰে মেলে তেতিয়া অকণমান জামেলা হৈ যায়।
হুম, হুম।
উম, সেইটো কাৰণে মানে।
তাকে, তাকে।
বাকী ততফালে এইবাৰ বৰসবাহ পাতিলে নাই?
বৰসবাহ হৈ গ'ল বাৰু। কিন্তু হেৰি হ'ল আমি এইবাৰ ডাঙৰকে পাতিব নোৱাৰিলোঁ।
অ কিয় বা?
আমাৰ মানে নামঘৰৰ ভেটিটো অলপ চাপৰ হ'ল।
উম, উম।
ত নামঘৰ ভেঁটিটো অলপ ওখ কৰিবৰ কাৰণে, উম অলপ ভাঙি পেলাই মাটি উঠালে মানে।
উম, উম।
তাপা আমি। অস্থায়ী ভাৱে চালি এখন পাতি পেলাই তাতে বসবাসটোৰ নিয়ম কৰা হ'ল আৰু।
অ অ ঠিকেই হ'ল দে আমা ফালে পাতিলে বাৰু।
উম হুম। ভাওনা পাতিছিলে নে উম কি ভাওনা পাতিছিলে।
এই দক্ষ যজ্ঞ ভাওনাখন।
উম ভাও লৈছিলি নি
নাই নাই মই ভাও লোৱা নাই বাৰু।
ল'ব লাগে আকৌ যোৱাবাৰ লোৱাৰ দৰে।
মানে হেৰি মোৰ এই অখৰা চলি থকা সময়তে মানে বেমাৰ হৈছিলে জ্বৰ হৈছিলে। উম সেইকাৰণে মই ল'ব নোৱাৰিলো নহ'লে ললোহেতেন। গাঁৱৰে ভাওনা যেতিয়া উম। অ বাকী আমাৰ ইয়াত আকৌ উৎসৱ হ'ব নহয়। উম আহিবি। এ আহিনতে হ'ব।
অ অ তেতিয়া খবৰটো দিবি।
উম উম উম মানে সাত দিন হ'ব নহয়।
উম উম সময় সুবিধা মিলাব পাৰিলে নিশ্চয় যাম আৰু।
অ অ।
তেতিয়াতো ভাওনা চাগে ৰেগুলাৰ হ'ব ন। শংকৰ উৎসৱটো সাত দিন নে আঠ দিন হয়
অ অ সাতদিন হ'ব।
উম সাত দিনতটো ধুনীয়াকে আমি সাতখন ভাওনা চাব পাৰিম। সাত সাতো দিন বাৰু যাব নোৱাৰি তথাপিও তো দুদিন এদিন। তহঁতৰ ঘৰতে থকাকে যাম আৰু।
উম উম তাকে মানে দুদিন এদিন মানে তিনদিন মান থাকাকে গুচি আহিবি ভাওনা চাওনা চাই পেলাই, উম উম বাকী। গৰমৰ বতৰত এইটো আম কঁঠাল এইবিলাক খালি নাই ফল।
উম আমটো খোৱা হৈছে তেনেকে কঁঠাল হোৱা নাই বাৰু কঁঠাল বিশেষকে বাৰীত নাই যে।
অ অ।
উম আমটো ঘৰতে আছে মানে।
উম
আমটো খোৱা হৈছে।
অ অ ঠিকে আছে।
তহঁতৰ কঁঠাল কেইজোপাত কঁঠাল লাগিছে নে
আমাৰ লাগিছে অ।
উম উম এটা মোলে লৈ আহিবি।
অ মই তহঁত ফালে গ'লে বাৱ লৈ যাম।
তাকে লৈ আহিবি লৈ আহিবি আৰু সেই লেটেকুজোপা।
লেটেকুজোপা এইবাৰ নেলাগিলে নহয়। এইবাৰ কিনো হ'ল গছজোপাত।
তাকে সেইবাৰ কিন্তু আমি বহুত লেটেকু খালো দেই।
উম উম। বাকী এনে এতিয়া ঘৰতে আছনে নে কিবা কাম চাম কৰি আছনে বাহিৰত এনে আছ।
উম কাম বন মানে তেনেকে হোৱা নাই আৰু বাৰিষা চিজন চলি আছে যে।
উম উম।
ফোন লগাই থোৱা আছে ত ড্ৰাইভাৰটোৰ লগত অলপ থাকিব লাগে অকমান নহ'বা দিগদাৰ কৰে।
অ অ। ঠিকয়া আছে যযোৰ ৰ'বও লাগে আৰু খেতি বাতি কৰিছ নে তেতিয়া।
উম খেতি বাতি হৈছে আৰু দুবিঘা মান হ'ল বাৰু ৰোৱা।
অ অ অ।
বাকী তো তহঁতৰ খেতি বাতি কৰ নহয় ন।
আমাৰ কৰো অ।
উম কেইবিঘামান কৰ।
আমাৰ বেছি নহয় মাটি আমাৰ তিনি বিঘা মান হ'ব।
উম উম।
তাতে মানে হেই আকৌ এতিয়া ৰুব টাইম হ মানে আমাৰ ৰুবলৈ হোৱা নাই কঠীয়াটো ডাঙৰ হোৱা নাই। পঠিয়াৰ পিছত পাৰিলে।
উম উম।
সেইকাৰণে ৰুব মানে হোৱাগে নাই আৰু মানে হালতটো বাই থোৱা আছে এচাহ মাৰি থোৱা আছে।
উম শেহতীয়া হ'ল ন কঠীয়া পৰাতটো।
সেহতিয়া হ'ল।
তাকে তাকে তহঁতৰ এই কাষত যে আছিলে নদীখনন যে। আমি যে গৈছিলো যোৱাবাৰ। নদীখনন যে কৈছিলি বোলে এইফালে অলপ আহি আছে সেইখন গ'ল নে সিফালে।
নাই গ'ল মানে এই ঠিকাত লৈছিলে ন মানুহ এজনে চৰকাৰৰ ফালৰ পৰা আহিছিল। ছিলে নেকি ফান এতা মানে সেনেকে ঠিকাৰ লৈ বাহ পুতিছিলে। সিফালে গুচি গ'ল নদীখন।
উম ঠিকে আছে এইফালে গুচি অহােতেন তহঁতৰ বহুত অসুবিধা হ'ল হয়।
উম বহুত খিনি হ'ল বাৰু মানে আগতে হ'ল হৈছিলেই এতিয়াও হৈ গ'ল। যদি নৈখন গোচি আহিলে।
উম উম।
উম।
তাকেই বাৰু তেতিয়া হ'ব আৰু শুই থ কেই যা।
উম উম তাকে ময়ো ফোন য আৰু উম উম হ'ব দে তেতিয়া।
ঠিক আছে অ।